ত' কি কৰিছে?
মই তোমাৰ এনে মানে অকমান বহি আছিলোঁ।
অ', অ,
কি কৈছা?
তুমি, তুমি?
হা, মই তোমাৰ এনে বহি আছো। মোৰ লগতে বায়ে মেছেজ দি আছে মই তাই কি মেছেজ কৰি আছো ৰবা।
অ, আটছা, আটচা, ভাত পানী খোৱা হ'ল মানে?
হা।
ভাত পানী খোৱা হ'ল।
ভাত পানী মই নাই খোৱা, তোমাৰ -তোমাৰ আমাৰ ঘৰতে গেছৰ অভাৱ হৈ আছে।
তাৰ পিছতে। চৌকা জ্বলাব এলাহ লাগিছে বৰষুণো দি আছে চৌকাত পানী পৰিছে
অ উপাই অ, তুমি হেৰি এটা কাম কৰিব পাৰা নহয়?
কি পাৰিম?
আজিকালি কিমান লাইটতে যে চলে যে তোমাৰ যে যোনখন যে গেছতে। অ তেনেকা আনিব পাৰা, এতিয়া তোমাৰ এইবিলাক সুবিধা ওলাইছে।
বেছি দামো নলব তাতে দুহেজাৰ নে তিনি হেজাৰ কিবা এটা লয়।
উম। তোমাৰ সুবিধা হলহেতেন তেনেকা কাৰেণ্টৰ বিলতে তোমাৰ হল হয়, গেছৰ ইমান অভাৱ নাই।
অ। উম, হয় বাৰু সেইটো হয়, আনিব লাগিব ৰবা- পইচাৰ অলপ অসুবিধা হৈ আছে।
অহ। সেইটোৱে, বাকি হৰি হেল্ল'! বাকী তোমাৰ হেৰি বিজনেচ টো কিমান আগবাঢ়িছে, মই মানে ঘপচে সুধি দিলো তোমাক?
অ অ মোৰ তোমাৰ এ গৰু বিজনেচটোত তোমাৰ ক বেছি প্ৰ থাকে বাৰু তে, এইয়া সেই ঈদৰ সময়ত এ চেল হয় বেছি চেল হয়। তাৰপিছত গৰু পোৱালি দিলে হয় গাখীৰটো ওলাই।
আচ্ছা। বাকী হেৰি মই মানে তোমাৰ গৰু ফাৰ্ম দুখনমান খুলিম বুলি ভাবিছো। টো জানা? মই মানে তোমাৰ গৰু ফাৰ্ম দুখন খুলিম বুলি আহিছিলো মানে
অ।
সেইটো মানে মোৰ মানে তোমাৰ জাৰ্চি গৰু তিনি- পাঁচ, চাৰি পাঁচজনী মান লাগিছিলে ধৰ, সেইটো কাৰণে মানে মই তোমাৰ কণ্টেক্ট তেনেকা আছে নেকি?
অ মোৰ লগৰ ৰাকেশ নামৰ এজন আছে। তাৰপিছত তেওঁ তেওঁৰ দেউতাকে কৰে ত তেওঁৰ দেউতাকৰ পৰা সুধিব পাৰিবা?
অহ অ।
তুমি মোক ক'বা, তুমি মোক ক'বা নহ'লে
অহ।
তেতিয়া মানে মোৰ সুবিধা হলহেতেন মানে ধৰক গৰু ফাৰ্মৰ মানে কেনেকা আইডিয়াটো মই মানে ভাল তোমাৰ নাজানো ন মানে তেনেকেটো তোমাৰ কেনেকা জেগাত ৰাখিব লাগে ধৰ তোমাৰ, এনে তোমাটো আ ছে তুমি মোক অলপমান আইডিয়াটো দিবা নেকি? বৰ্তমান
ফাৰ্ষ্টতে যপা য'ত তুমি কম দামত পোৱা। তাৰ পৰা তুমি ধুনীয়াকে কিনি লোৱা।
আচ্ছা।
তাৰ পিছত ব্ৰেডিং কৰোৱা তাৰ পিছত সেই বংশ বৃদ্ধি যেতিয়া হ'ব
অ।
টাইম লাগিব দেই। তাৰপিছত তেতিয়া তোমাৰ অলপ অলপ প্ৰফিট হ'ব ল'ব। বুজিলা, গৰু পোৱালি সৰুতে কিনা তেতিয়া সেইটোক অকমান চাই চা। অ' খোৱা বোৱা কৰা। তাৰ লগত গৰু তোমাৰ গৰু নহ'লে ম'হৰো কৰিব পাৰা। সেইবিলাক কৰি থাকিব পাৰা আৰু। বাকী পঢ়া শুনা বাদ দিলা নেকি?
অ'।
পঢ়া-শুনা বাদ দিয়া পা ইয়াত ধৰিছা? পঢ়া-শুনা বাদ দিবলৈ এবাৰ ইয়াত ধৰিবা।
অ' তোমাৰ ইয়াতে ধৰিছোঁ। মানে ফাৰ্ম চাৰ্ম খুলিম বুলি ভাবিছোঁ আৰু। এতিয়া তোমাৰ পঢ়িও থকা হ'ব মানে এইফালে তোমাৰ সৰু সুৰাকে বিজনেচ দুটামানো কৰি থকা হ'ব। তাতে মানে মই তোমাৰ সেই মাছ চোমৰ দোকান তিনিখন মান মানে আমাৰ ঘৰৰ চাইদতে খুলিম বুলি ভাবিছোঁ। ঘৰতে মানে খেতিটো কৰম অলপ চলপ। মাচৰুমৰ দোকান খুলিম মানে তাতে অকল তুমি মাচৰুম পাবা।
অ' অ' মাচুম খেতি কৰা নেকি বাৰু তুমি?
মই মানে খেতিটো কৰিম আও দুমাহে মই শিকিলোঁ মানে। মোৰ লগৰ এজনে কৰে ঘৰত সি শিকাই দিলে। এ তোমাৰ হে খেৰ মোৰ তোমাৰ সেই আগৰ স্কুলৰ বন্ধু আছিলোঁ তেখেত।
অ' অ'
ইয়াৰে মোৰ হেৰি বেছি দূৰ নহয়। সিহঁতৰ যে তোমাৰ বেছিৰে ঘৰ।
উম উম আচ্ছা।
তাৰ মানে শিকাই দিলে তোমাৰ সেই পলিথিনতে খেৰ অলপমান মানে বান্ধি তাতে তোমাৰ সেই মাচুমৰ অলপ গুটি পায় তেনেকা সৰু কিবা।
উম
তাতে সেই গুটিটো দি মানে পলিথিনটোত দিন মানে অলপ দিন বান্ধি থৈ দিলে মানে সেইটো মানে তাৰপা মানে অলপ ফুটা ফুটা কৰি দিব লাগে তুমি অক্সিজেনটো পাবৰ কাৰণে পলিথিনটো সৰু সুৰাকে
অ'
তাৰ পৰা ধৰ তোমাৰ সেই মাচুৰুমটো তৈয়াৰ হয় আৰু কে- এক বেছি দিন নালাগে- তি এ বিশ পঁচিশ দিন বা পোন্ধৰ দিনতো গজালি মেলি আহে তাৰ
অ' তেনেহ'লে ভালে আছে খেতিকে কৰিব পাৰা।
অ খালি অলপমান খেৰ লাগিব আৰু বৰ বেলেগ একো নালাগে। খেৰ হ'লে ধৰ তোমাৰ হৈ যাব।
অ'
এইটো কাৰণে আৰু তোমাক
হা
বাকী কলেজ চলেজ কিয় এৰিদিলা?
কলেজ তোমাৰ বৰ্তমান গৈ আছোঁ এইবাৰ তোমাৰ ফাইভ নে ফিপ চেম নে?
সিমান টোৱে বি
হা হা হা
বি এছ চি বি কম বি এ কি কৰিছা?
কোনে?
মই তোমাৰ এয়া বি এ-বি এ কৰি আছোঁ যে উম তোমাৰ মাতটো অকমান আঁতৰৰ পৰা অহা নিচিনা আহিছে।
অ' আঁতৰত, এতিয়া শুনিছানে?
অ' শুনিছোঁ-শুনিছোঁ।
অ'-অ' কি চাৱজেকত লৈছিলা?
অ' তোমাৰ এডুকেশচনৰ আছিলা তাৰপিছত তোমাৰ মই মানে যে থাৰ্ড ছেএমলৈকে এডুকেশনতে মেজৰ আছিলে তাৰপিছত মই ফ'ৰ্ড ছেএমত মানে চেন্স কৰিলোঁ।
অ'
তোমাৰ হে ফিল'ছফীত ললোঁ মই তোমাৰ।
অ'
তৰ্ক বিজ্ঞানত হেল্ল'
অ'-অ' শুনিছোঁ কোৱা।
অ' তাৰপিছত হে এতিয়া ধৰ সেইটো ফিফচেমত আছোঁ আৰু মানে লাষ্ট চেম। এই বছৰটো গ'লে ধৰ তোমাৰ মই ছি চেম পাম আৰু কমপ্লিট হ'ব আৰু যেনে তেনে
উম ফিল'ছফী ঠাইত আৰু বেলেগ এটা ল'ব পাৰিলা হয় ফিল'ছফী কিয় ললা? কোন কলেজৰ আছিলা তুমি?
মই তোমাৰ গুৱাহাটী কটন কলেজ।
উম-উম। ফিল'ছফীৰ ঠাইত বেলেগ এটাও ল'ব পাৰিলা হয়, ফিল'ছফীটো ভালেই, কেনেকে বাৰু সেই চাবজেক্টটো
ভাল-ভাল, তোমাৰ শাস্ত্ৰৰ ওপৰত আছে অলপমান বহুতো কথা। তোমাৰ বাকী টান বুলি ভাবে মানুহে কিন্তু টান নহয়, তোমাৰ বহুতবিলাক ধৰ অলপ ইজি হৈ যায় পিছে তুমি সেই ইন্টাৰভিউ বিলাক দি আছা নাই তোমাৰ এইবিলাক যে নতুন নতুনকে ওলাই আছে যে
উম দি আছোঁ দি আছোঁ। দিছোঁ দি আছোঁ এইবিলাক চব দি আছোঁ খালি এটাতো পোৱা নাই।
ইণ্টাৰভিউ চব ঘূৰাই ঘূৰাই দিছোঁ।
হা
ইণ্টাৰভিউ বিলাক দি আছোঁ খালি নাপাওঁ। তুমি দি আছা নাই?
মই তোমাৰ মানে হেৰি দি আছিলোঁ তোমাৰ ডিফেন্সৰ কিছুমান মানে জব আছিলে তেনেকে টোতোমাৰ মই দি আছিলোঁ।
অ'-অ' ডিফেন্সৰ কেনেকা পষ্ট বিলাক দিছিলা।
এই তোমাৰ হেৰি মই তোমাৰ ইণ্ডিয়ান নেভি দিছিলোঁ মাজতে। তাৰপিছত তাৰপিছত তোমাৰ হেৰি দিছিলোঁ অ' আছাম ৰাই আছাম মানে ইণ্ডিয়ান আৰ্মি দিছিলোঁ তোমাৰ।
উম
ইণ্ডিয়ান আৰ্মিৰ ৰিটেইনতো ক্লিয়াৰ হৈছিলে কিন্তু মই তোমাৰ হেৰি দৌৰত মানে অলপ মাৰ খাই গলো।
অ' তুমি ভাল বেছি মানে দৌৰিব নোৱাৰিলা।
নোৱাৰিলোঁ-নোৱাৰিলোঁ ৰিটেনটোত মানে ইমান নাৰ্ভাছ কৰিলোঁ মই তোমাৰ দৌৰিও থকা নাছিলোঁ মানে ভালকে আৰু তাত মানে তোমাৰ দৌৰটো মানে বেছিকে চাই মানে। পঢ়াটোত কে। তাৰপিছত সেইটো কাৰণে মানে মোৰ অলপমান মানে', দৌৰিব অলপ প্ৰব্লেমো হ'ল, তাতে ম', তাতে মানে', কেইদিনমান দৌৰি দিওঁতে মানে অলপমান ভৰিটো চিন পেন হোৱা নিচিনাও হৈ গৈছিলে না', সেইটো কাৰণে, তাৰ পিছত মই মান পঢ়াটো ক্লিয়াৰ কৰিলোঁ', তোমাৰ এই জিকেই বিলাক চালোঁ মানে ইউটিউবতো চাই কৰিছিলোঁ চলিউচনটো হেতু মাৰি', মানে মোৰ কিতাপো আছিলে', তাপাই- তাপাই চব বিলাক মানে কমন পৰিলে আধা আধি মোৰ', মোৰ ৰিটেনতোত মানে', ওলাই গ'ল মানে ধৰা আৰামছে নে', যি বিলাকবোৰ ইমান মানে টান নাহে ইণ্ডিয়ান আৰ্মিত, ইজিয়ে আহে', খালি অলপ তুমি গুৰুত্ব দি চাব লাগিব', বাকী হে তোমাৰ', বাকী, সেই তোমাৰ নেভি মানে ইণ্ডিয়ান নেভিটো অলপমান মানে টাফ আহে',
উম', উম', অ', ইয়েছ', তাহঁতৰ ষ্টুডেন্ট বিলাকোৰ পৰা আনি মান ভাল',
অ', তোমাৰ সিহঁতৰ কাৰণে ভাল আৰু মানে সুবিধা আৰু বহুত',
উম',
অহ',
মই শুনি আছোঁ কৈ যোৱা? ভাত খালা নে নাই?
ভাত মই তোমাৰ, বৰ্তমান হেৰি, মই মানে তোমাৰ', এফালে বিয়া এখন খাব গৈছিলোঁ মানে অথনি', মোৰ লগৰজনৰ দাদা আকৌ', তাতে খালোঁ, তাতে খালোঁ, তোমাৰ ধৰা ধেৰ আইটেম আছিলে তোমাৰ', বহুতো আইটেম খোৱাইছে সিহঁতৰ ঘৰ মানে-মানে মই তোমাৰ এৰেঞ্জমেণ্টো ভাল পাইছোঁ, মানে তোমাৰ সেয়া', কাৰিকৰ পৰা আদি কৰি তোমাৰ মানে কেটাৰিঙলৈকে আৰু তোমাৰ ডেকৰেশ্যচনৰ কাম বিলাকো মানে বহুত', সুন্দৰকে কৰিছে তেওঁলোকে',
উম',
মই তোমাৰ কথা পাতিছিলোঁ সিহঁতৰ লগত যে তুমি ডেকৰেশ্যন টো ইমান সুন্দৰকৈ কেনেকে কৰিছ? সিহঁতি', কৈছে, তোমাৰ মানে ইমান এটা পইচা যোৱা নাই আমি তোমাৰ হেৰি দি দিছোঁ তেনকা ডেকৰেশ্যন কৰা জেগালে', নতুন নতুন মানুহে মানে বিজনেচ খুলিছে মানে', ভেন দি', তোমাৰ ধৰ সেই দুই তিনিজন মানুহ আহি ধৰে, প্লাষ্টিক ফুলেদি ধৰ মানে ধুনীয়াকৈ মানে', সজাই তুলিছে নিখুত কৰি',
উম',
তাৰপিছত, তাৰপিছত তোমাৰ মানে কাৰিকৰ আৰু তোমাৰ কেটাৰিঙ ও যানে', এজন মানে চাবলৈ মেনেজাৰ দি দিছে তেখেতে মানে চব', বজাৰৰ পৰা আদি কৰি চব মানে এইবিলাক লাগতিয়াল বস্তু মানে চব আনিছে মানে বিবাহ ভৱনতো মানে বুক কৰোঁতে মানে সেই', মেনেজাৰ জনকে দি দিছে পইচা একেবাৰে খৰচ পাতি কিমান হ'ব তেখেতে হিচাপ চিচাপ উলিয়াই মানে সেই', তেখেতে আনি আছে',
উম', উম',
সেইটো হৈছে মানে',
সিহঁতি মানে চব এৰেঞ্জ কৰিছে ন', ভালো হৈছে বোলো এফালৰ পৰা ভালো হৈছে',
হা',
এফাৰৰ পৰা ভালো হৈছে ঘৰত বেছি হেৰি চেৰি হোৱা নাই',
অ', বেয়া হোৱা নাই মানে বহুত সুবিধা হৈছে',
উম',
মানে তোমাৰ ধৰ ঘৰৰ- ঘৰৰ মানে প্ৰেচাৰটো ইমান ধৰ পৰা নাই আৰু',
সঁচাই', নে, ঘৰত পাতিলে তোমাৰ সেই ঘৰৰ', মাইকী মানুহ বিলাকে বহুত একদম কামেই কাম কামেই কামেই কামেই শেষেই নহয় হয় নে', হেল্ল, ' তাৰ পিছতে বিবাহ ভৱনতে পাতিলে ভাল আৰু। পইচাটো একে নাইছে। অলপ কমেই যায় আৰু ঘত পতাতকে
আচ্ছা আচ্ছা হেৰি বাকী তুমি কিবা বিজনেছ কৰিম বুলি ভাবিছিলা নেকি? তেনেকা
অঁ তোমাৰ সেই বিজনেচ তেনেকে- ভবা নাই বাৰু তেতিয়া অ ভাবিছো বাৰু তে বিজনেছ- তোমাৰ এই ট্ৰেক্টৰ লৈ তোমাৰ- এই এনেকা গৰমৰ দিনত সেই হাল বালু হয়
উম
আৰু ঠাণ্ডাৰ দিনত তোমাৰ এই যে মানুহ বিলাকৰ যে - এই ধান চান যে হয়।
উম-
সে মৰনা মাৰিলো হয়। এই ট্ৰেক্টৰৰ মেচিনো কিনি ললো হয়। ভালে ভাবিছিলি ন।
ভালে ভাবিছা তোমাৰ সুবিধা হ'ব বহুত ফালৰ পৰা।
উম, মানে তোমাৰ সেই চিজন কেইটা বেছি কেইদিন বহিব নালাগে। আজিকালিতো এঘন্টাতে হাজাৰ নে কিমান নলয় জানো। এ-